উ
অ শুনিছো তুমি শুনিছানে
ময়ো শুনিছো ভালে আছা
তুমি
ময়ো ভালেই আছো আজি ভাবিছো মই আছো এনে মই আছো অ আজি ভাবিছিলো অলপ ভ্ৰমণৰ ওপৰত কথা পাতো
আঁহ ভ্ৰমণৰ ওপৰত আঁহ ভাল টপিক দেখোন কোৱা
তুমি বাৰু আজিলৈকে ক'ত ক'ত ভ্ৰমণ কৰি পাইছা?
মই ভ্ৰমণ তো বহুত জাগা কৰিছো আজিলৈকৈ আঁহ মোক ভ্ৰমণ কৰি ভালো লাগে অঁ মই লাষ্ট টাইম তাতে গৈছো ছিলো খামৰেংগা গৈছিলো তুমি ভ্ৰমণ কৰি ভাল পোৱানে? খামৰেং কাবিল
অঁ আচ্ছা ময়ও ভ্ৰমণ কৰি ভাল পাওঁ
হয় নেকি অঁ তুমি লাষ্ট টাইম ক'ত গৈছিলা?
তাই মেঘালয় গৈছিলো
অঁ মেঘালয়
হয়
এনে ভ্ৰমণ কৰি ফেমিলিৰ লগত ভাল পোৱা নে ফ্ৰেণ্ডৰ লগত ভাল পোৱা?
মই দুইটাৰ লগতে ভাল পাওঁ
হয় নেকি হ বেছিকৈ তুমি কাৰলগত যোৱা?
বেছিকৈ আমাৰ ফেমেলিৰ লগত যাওঁ মানে পৰিয়ালৰ লগত যাওঁ
হয় নেকি অঁ মইো এ বেছিকে মই বন্ধু দহ লগ বন্ধুৰ লগত যাওঁ লাষ্ট টাইম মই খামৰেঙা গৈছিলো অঁ খামৰেংকা গৈছিলা নে কেতিয়াবা খামৰেিং বিল অঁ এইটো বৰ্তমান বহুত ইনষ্টাত মানে ভাইৰেল হৈ আছিলে আমি গৈছিলো অঁ তাতে ধঢে মানুহ আহিছিলে অ তাতে যিহেতু ক'ব গলে তাতে অ ফেমাচ টো মম' ম'ম' খাইছিলো বিৰাট ভাল লাগিছে আৰু তাৰে মমৰ চুপতটো নকবাি টেষ্টি আছিলে অঁ আমাৰ ইয়াৰ পৰা অঁ মম' খাইকে ভাল লাগে আৰু তুমি লাষ্ট টাই তুমি মেঘালয় গলা বুলি কৈছিলা অঃ মেঘালয়ৰ কোনটো কোনটো জোগাত অ ঘূৰি লোৱা যেনিবা।
লিংচিয়াই মেঘালয় মই বিশেষকৈ শ্বিলঙত গৈছিলো চেৰাপুঞ্জী, তাৰে লিংচিয়াৰ- ফলচ, নিউলিকাই ফলচ, এলিফেণ্ট ফলচ এইবিলাকত ফুৰিছিলোঁ। বহুত জাগাত ফুৰিলো কিন্তু তাৰ নাম বিলাকে মোৰ মনত নাথাকিল।
তাৰে নাম বিলাক, অলপ বেলেগ টাইপ, অহ- হ- হ
আৰু আহোঁতে ইয়াতে, এটা যেন পুলিচ বজাৰত গৈছো যে, তাতে বহুত প্ৰকাৰৰ বস্তু পোৱা যায় আৰু তাতে দাম বোৰো কম।
অ', সেইটোতো হয় দামবোৰো কম।
হিটো বহুত ভাল লাগে আৰু শ্বিলঙত এটা ফেমাচ ম'ম' পোৱা যায় সিটো অলপমান অ', ব্ৰেডৰ নিচিনা লাগে আৰু ইমান ডাঠ কলপাতত দিয়ে।
এনেকুৱা লাগে বুলি ক'লা।
অ', অলপমান ব্ৰেডৰ নিচিনা লাগে দাঠ সিটো ৰেয়াৰটো। ভালে লাগে তাৰে শ্বিলঙৰ মম তো খাই বেছি,
শ্বিলঙৰ ম'মটো।
হয়।
উম', আৰু কি কিমান দিনলৈকে তাতে আছিলা শ্বিলঙত? এ ', কিমান দিনলৈকে গৈছিলা? শুনিছানে হেল্ল', তোমাৰ ভইচটো আহা নাই। হেল্ল', হেল্ল',